উম, এয়া ভাত বনাই আছিলোঁ, তুমি কি কৰিছা?
মই বহি আছোঁ।
অ'। অ', অ' কি বনাইছে আজি?
আজি ৰুটি, ভাত নহয়, উম। এ, সদায় ইমান তোমাৰ ভাত গাল খাবলৈও মন নাযায়।
অ' গৰমত যে আৰু ম মন নাযায় ন'?
তাৰপিছত ক'লে আৰু বোলে আজি ৰুটিকে বনাম, মই বোলো অ ৰুটিকে খাম আৰু ভাত পানী নাখাওঁ।
এ ইমান গৰমত ভাত গাল খাবলৈ মন নাযায় ন?
তাকেতো ভাত খাবই মন নাযায় গৰম দিন কেইটাত এতিয়া ভোক - চোকো নালাগে ন? মই তোমা
হেল্ল'?
হেল্ল'?
উম কোৱা? তোমাৰ নেটৱৰ্কটো ভালকে আহা নাই।
হেল্ল'?
অ শুনিছো, কোৱা? হেল্ল'?
হেল্ল'?
উম কোৱা? হেল্ল'? হেল্ল'?
হেল্ল'?
হেল্ল'?
শুনিছা?
অ শুনিছো, এই বৰ প্ৰব্লেম জানা নেটৱৰ্কৰ আজিকালি?
তাকেতো অ।
হ, আমাৰ এই ৱাই ফাইটোৱে ইমান প্ৰব্লেম কৰি থাকে মানে
তাকেতো, ৱাই ফাইটো বেয়া হ'ব নালাগিছিল কিয় বা
অ এতিয়া ডিচকানেক্ট - ডিচকানেক্ট হৈ যায়, একে বাহিৰত আহিছো আৰু মই কথা পাতিবলৈ মানে।
অ, তাকে মই ভাবিছো তোমাৰ মাতটো পটককে নোহোৱা হৈ হৈ যায়।
অ।
এই আমাৰ গাঁৱত নেটৱৰ্কডালো যিহে আৰু ন?
সেইটোয়েইটো কথা, বৰ বেয়াও আমাৰ গাঁৱত মানে গছ - গছনি বহুত যে।
সেইটোৱে আমাৰ মানে ইয়াতে মানে হেৰি ৰেডিয়েছটো নোসোমায়।
অ।
সেইকাৰণে তোমাৰ, যিকোনো চিম চাবাচোন তুমি চলাব নোৱাৰাতো।
একোৱে নচলে, অ ফোন এটা কৰিবলৈও ৰাস্তাত একে আহিলেহে হয়।
আকৌ ৱাই ফাইটো মানে কি হয় তোমাৰ ঠিকেই থাকে কেতিয়াবা আকৌ সেইটোৱেও প্ৰব্লেম দিয়ে।
অ, বৰষুণ - চৰষুণ দিলে ন একো নোহোৱা হয়।
কি কবা? কেনিও মানে উপায় নোহোৱা হৈছে ন?
সঁচাকে দেই।
কি হ'ব? কি কৈ আছিলা তুমি কি বনাইছিলা আজি?
মই বনাইছিলোঁ তোমাৰ বন্ধাকবি ভাজি তাৰপিছত ডিম অম ভাত আৰু দালি।
অ, হেৰি নাই মাহত নাই ঘৰত?
আমাৰ ঘৰত খাবলে?
উম, উম যাম যাম খোৱাকে যাম, তুমি মাতিবা আকৌ।
মানে মায়ে, অ হেৰি মায়ে মানে মাছ বাচি আছে তাৰপিছত মই সেইকাৰণে বনালো।
অঁ। মাছ কি ৰাতিলৈ নে এতিয়াই খাবা?
এতিয়া, এতিয়া মই মাছ নাখাও নহয়।
অ', সেইকাৰণে তুমি দিম বনাই ল'লা। উম, গম পাইছো।
হাজি আকৌ সেই তোমাৰ মানে
অ', কিয় ৰাতি
তাৰ পিছত নাই পঢ়িছিলো আৰু মানে কি হ'ল ৰাতিপুৱা হেৰি কি বুলি কয় আমাৰ ধান অলপমান বেছিলে মানে আজি তাৰপিছত ধান অলপমান বেচাৰ কাৰণে মানে সোনকালে হ'লে জগাই দিলে ধান উলিয়াবৰ কাৰণে। এতিয়া একে দাদা ভোক লাগি আছে ভাত খাই, ভাত খাই কৰি আছে তাকো জগাই দিলে যে সোনকালে।
অ', আজি সি সোনকালে উঠিলে?
সোনালে উঠিলে কিমান টাইমৰ পৰা ভুক লাগিছে বুলি তাৰ। আচৰিত, তাৰ ভোক লাগে আচৰিত আৰু সেইটো মানে।
ইয়েছ। অ', সেইটো আচৰিত কথা কিন্তু। ভোক নলগা মানুহৰ ভোক লাগিলে আচৰিত আৰু।
তাকেতো।
বাকী তুমি ঘৰ কেতিয়া আহিলা?
অ', ঘৰ মই
তুমিতো নাছিলা ইয়াতে?
অ'।
তাতে সেয়া কচিং কৰি আছিলো। কচিং কৰি আছিলো মই, অ'। তাতে আছিলো এতিয়া আহিলো আহি এয়া
থাকিবাতো তুমি দুদিনমান?
অ', থাকিম কিম আহিবাচোন তোমালোকে ইমান দিন লগেই পোৱা নাই।
যাম যাম কিবা কিবা প্লেন এটা বনাম দিয়া ন'?
অ', ক'ৰবাত বুজেটা খোৱাৰ ন'?
এ একেলগে ক'ৰবাত খাম‌ দিয়া ভোজ এটা, সি তোমালোকৰ পথাৰৰ ফালে যাম।
অ', আমাৰ মেৰতো বৰ ধুনীয়া জেগাটো ভোজ খাবৰ কাৰণে।
অ', তোমালোকৰ মেৰত যাম ভোজ আমি খাবলৈ, মই যাম আমাৰ এই কো ক'ম মাইনাকো।
অ', মাইনাকো কবা তোমালোকৰ। আমৈহঁতো আহিলেও ভাল লাগিব ন', দুইটা ফেমিলি মিলিও খানা খাব পাৰি। অ,।
নহ'লে নহ'লে গোটেই দুইখন ঘৰ মিলি পেলাই খাওঁ নেকি ন'?
অ', এইটোও বেয়া নহয়। বহু দিন একো খোৱাও
ভাল লাগিব কিন্তু অ', তেনেকুৱা প্ৰগ্ৰেম একো হোৱা নাই নহয়। তুমি আকৌ কি তুমি আকৌ অকল চিকেনহে খোৱা ন' বেলেগতো নো কোৱা আকৌ?
অ' অ' সেইটোয়েটো মই চিকেনে খাওঁ অকল।
অ', তোমাৰ খালি টাইমিংটো নিমিলে যে, এনেই আমিতো খাও কেতিয়াবা কেতিয়াবা ভোজ।
সেইটোৱে
তুমি ইয়াত নাথাকা যে
সেইটো কাৰণে প্ৰব্লেম হৈ যায় মানে আৰু, অ', তোমালোকে এতিয়া ধৰিল খাইয়ে থাক কা ন মিলি কৰি।
নহ আমি ধৰ কি আৰু লগ হ'লেই ধৰ বোলে খাই দিও দে ভোজ এটা তেনেকুৱা।
অ', সেইটোৱে।
কিন্তু তোমাৰ লগত খোৱা নাই নহয়?
অ',
নাই এইবাৰ কৰিম দিয়া।
উম, কৰিম দিয়া। আমি যে এবাৰ বগৰী বাৰী গৈছিলো অ' অ' বগৰী বাৰী যে গৈছিলে এবাৰ মনত আছে, বৰ ভাল লাগিছিল ন?
আ আছে আছে সেইবাৰ ধুনীয়া লাগিছিল ন?
অ কৰি
উম, এই তেনেকুৱা কিবা প্লেন এটা বনাব লাগিব ক'ৰবাত দূৰত যোৱাকে অলপমান?
তেনেকুৱা দূৰত যোৱা সেনেকা হ'লেও ভাল লাগিব।
অ'। এই কিমান আৰু ঘৰত সোমাই থাকিবা ন? মাজে সময়ে ওলাই যাব লাগে।
সেইটোৱেইটো মাজতে ওলাই যাব লাগে। গৰম
মানে আমনি লাগি যায় আৰু।
অ থাকিব মনেই নাযায় চ
সঁচাকে মানে তুমি কেনেকুৱা হৈছে গ'ম পাইছা নে? বোলে গৰম হৈছে যা অৰুণাচল গুচি যাওঁ বা কিবা এনেকুৱা
সেইটোৱে আৰু মোৰ লগৰবোৰ যে চব এক কাই গৈ আছে আৰু দাৰ্জিলিং গৈছে কোনোবা
আজিকালি যে তোমাৰ মেঘালয়তকৈও চিল এই চৰি, হেৰিলৈ বেছি মানুহ যোৱা হৈছে অৰুণাচল যে
অ',
অৰুণাচলখন মানে আগতকে ফেমাচ হৈছে। নহ বৰ ধুনীয়া। তুমি গৈছানে নাই অৰুণাচল?
অৰুণাচল মই তেনেকে যোৱা নাই দেই।
যোৱা নাই ন?
নাই যোৱা।
ওল ওলাবা যাম দিয়া।
যাম দিয়া এদিন ন? একে ভালকে মানে থকাকে টাইম লৈ গৈ ভাল লাগে, অ'।
অ', মানে বিৰাট ভাল পাবা তুমি।
উম।
মানে কি হয় তোমাৰ এনেই মেঘালয় চেঘালয়ত পাহাৰবিলাক ইমান ওখ নহয়। সৰু সুৰা তুমি ইয়াত ইয়াত মানে তুমি দেখিবা যে বা কি ডাঙৰ ডাঙৰ পাহাৰ
উম
আৰু মই গৈছো নহয় ইমান ধুনীয়া লাগে নহয় গৈ পৰিৱেশ ইমান ধুনীয়া
অ
তুমি এই ভালুকপুং পাৰ হোৱাৰ পিছতে আৰু তুমি ক'বা যে ক'ত আহি গ'লো মই
ভা মই হেৰিলৈকে গৈছো বাৰু দেই টিপি যে
অ টিপি লৈ গৈছা ন সেইখিনি যাওঁতে ধৰ কিমান ধুনীয়া লাগে হয়নে
উম সেইখিনি ধুনীয়া লাগে মানে সোমাওতে একে ঠাণ্ডা পৰি অ ঠাণ্ডা হৈ আহে ন একে গাটো
কি সুন্দৰ জাগা ন
কি বৰ ধুনীয়া লাগে দেই ছিক্কিম খনো ভাল লাগে কিন্তু দেই আমি ৰাজুৱে কলেজৰ পৰা গৈছিলো যে ছিক্কিমলে ছিক্কিম বৰ ধুনীয়া লাগে মানে কিন্তু বহুত প্ৰাইচ বোৰ বেছি বেছি উ বস্তুৰ দাম বৰ বেছি অ
উম উম মানে কি হয় জানা একচুৱেলি প্ৰাইচটো ইয়াতো অলপ বেছি হয়
অ
অ মানে অৰুণাচলতো অলপ বেছি হয় কিয় এই সিহঁতে ইয়াৰ পৰা নিয়ে যে তলৰ পৰা নিয়ে যে বস্তুবিলাক ত' কেৰিং চাৰ্জটো বাঢ়ি যায় যে সেইকাৰণে মানে দহ টকাৰ বস্তু এটা তাতগৈ বিছ টকা হৈ যায়গৈ
কিন্তু খেতি বাতিবোৰ বৰ ভাল লাগে চাই ন
অ অ একদম পাহাৰত যে কৰে যোন
পাহাৰত যে কৰে উম বৰ ধুনীয়া লাগে দেই
তুমি ইয়াত গ'লে দেখিবা আৰু অৰুণাচল চৰুণাচল গ'লে বিশেষকৈ তোমাৰ ধৰা একদম বন্ধাকবি বিলাহী তুমি মানে ডাইৰেক্ট এ খেতিৰ পৰা উঠাই আনি ডাইৰেক্ট খাব পাৰা কেঁচাই ইমান ধুনীয়া
আমি হেৰিত যাম কি কয় এইটো শ্বিলং গৈছিলো যে শ্বিলং যায় মানে তাতে খেতিবোৰ দেখিলেই মানে এনেকুৱা লাগে যেন চিঙি আনি খাই দিম বৰ ধুনীয়া বা বন্ধাকবিৰ একে চাইজ কেনেকুৱা
উম উম আৰু চবতকে মানে কি হয় হেনো ৱেডাৰটো ইমান ধুনীয়া নহয় ন এ মানে মোৰ এতিয়া কৈ থাকোতে মানে মোৰ গুচি যাব মন গৈছে
সঁচাকে দেই মনতে গৈছে ন মোৰো ভাই
অ একে কথা পাতি আছো হো হো সঁচাকে উ
সচাকে
সেই যেনেকে গুৱাহাটীৰ মানুহ বিলাকৰ কাৰণে শ্বিলং খন যে ওচৰ হয় অঁ তেনেকে আমাৰ অৰুণাচলখন বিৰাট ওচৰতে জানা নে নাই মই কৈছো তুমি এবাৰ খালি যোৱা অৰুণাচল তুমি ক'বা যে মই আকৌ যাম
তুমি তাতে যোৱা নাই ন মই গৈছো নহয় এনে ফূৰ্তি পাবা নহয় গৈ
হা হেল্ল'। হেল্ল' হেল্ল' হেল্ল'